শুনিছানে
আহ শুনি আছো কোৱা
ভালে আছা
আছো তুমি
মই ভালে আছো। আজি আনিব বিস্কুট নাই সেইটো আলোচনা কৰিব পাৰিলো হয়।
উম কিহৰ বিষয়ে? অঅঅ কোৱাচোন টিনিনুনি ছিট্
মবাইল ফন বৰ্তমান সময়ত মোবাইল অম ফোন দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে দৈনন্দিন- -দৈনন্দিন জীৱনত পৰিকল্পনাই কৰিব নোৱাৰে।
অহ, মোবাইলটো আজি উম, মোবাইল টো বৰ্তমানে বহুত জৰুৰী হৈ গৈছে। কাৰণ আজিকালি তোমাৰ চব কাম মোবাইলৰ জৰিয়তে হয় ন আৰু মানুহ বিলাকে আজি মানে যিবোৰ কাম কৰে বা কাৰোবাক কথা পতা হওক বা চব মানুহৰ যিকোনো কামেই হওক চব আজিকালি মোবাইলৰ লগতে জড়িত নহ।
হয় ঠিকেই কৈছা যোগাযোগ মাধ্যম হওক পঢ়া শুনা হওক খেল ধেমালি হওক বিভিন্ন কাম আমি মোবাইলৰ জৰিয়তে কৰো।
মোবাইলো হয় আৰু তোমাৰ কব গলে বহুত খিনি কাম কৰিব পাৰি লগা হলে চব পঢ়া শুনাই নহয় আৰু বহুতে তোমাৰ নিজৰ ব্যৱসায় বহুতে নিজৰ কামৰ কাৰণে- কামৰ কাৰণে চব মানে কব গলে চব মানে যিমান কাম বাকী আছে চব কৰিব পাৰি আজিকালি মোবাইলত বহুত বস্তু আছে ন। আৰু দিনক দিনে মোবাইলবোৰ আৰু দিনে- দিনে কব গলে মোবাইল টো মানে সেও হৈ যাই আছে বিকশিত হৈ যাই আছে এনেৰে মানুহ বোৰে বুজি পোৱা হৈছে কেনেদৰে ইউজ কৰিব লাগে সেইবাবে আজিকালি মোবাইলটো বহুত মানে এৰি ৰিব নোৱাৰা বস্তু হৈ পৰিছে।
হয় ঠিকেই কৈছা জৰিয়তে কথাই পাতিব নোৱাৰিম মুখামুখি হে ভিডিঅ কলো কৰিব পাৰি অনলাইন ক্লাছ ই বুক শিক্ষামূলক ভিডিঅ আদিৰ জৰিয়তে সহজে বিভিন্ন তথ্য পাতি লাভ কৰিব পাৰি বিশেষকৈ কভিড নাইনটিনৰ সময়ত পৰা মোবাইলৰ গুৰুত ত্বই বেছিকৈ লাভ কৰিছে ভূমিকা পালন কৰিছে।
অহ, কভিড নাইনটিনৰ টাইমত সক সকলোৱে তোমাৰ মোবাইলতে মোবাইলতে কি বুলি ক্লাছ বোৰ কৰিছিল তুমি কৰিছিলা নে নাই সেইটো টাইমত মোবাইলত ক্লাছ?
নাই মইয়ো কৰিছিলো। তুমি?
অহ, ময়ো কৰিছিলো মানে আমাৰ তেতিয়া মানে স্কুল বন্ধ আছিল ন।
হয় সকলো বিদ্যালয় হয় সকলো বিদ্যালয় মানুহে অনলাইন ক্লাছে কৰিব লগা হৈছে।
অহ, মানে বিদ্যালয়ও বন্ধ থাকিল বিচ কোনো ওলাব নোৱাৰা আছিল চবতে লকডাউন পৰি আছিল সেই মোবাইলটো এটা মানে সেইখিনি টাইমত এটাই চাহাৰা হৈ আছিল মানে জ্ঞান প্ৰদানৰ বাবে। সেইবাবে মোবাইলটো আজিকালি বহুত জৰুৰী হৈ পৰিছে। দে
ইায়াৰ ওপৰিও ম'বাইল যেনেকৈ আমি অ'নলাইন বেংক ডিজিটল পেমেণ্ট, অনলাইন বজাৰ, এইবোৰো আজিকালি বহুতে, অ', বাহিৰত‌ বজাৰ কৰাতকৈ ঘৰত বহি বজাৰ কৰিয়ে বেছি ভাল পায়, আৰু পেমেন্ট আজিকালি নগদ লাখাৰ পৰিৱৰ্তে ইউ পি আই বা দিজিতেলে ব্যৱহাৰ কৰে মানুহে।
অ' আজিকালি মানে তোমাৰ কি হৈছে, চব বস্তু অনলাইন ৰাখিব পাৰে মানুহে, ঘৰৰ পৰা ওলাই যায়, কাৰণ আজিকালি আগতে মানুহবিলাকৰ ওচৰৰ দোকান, আজিকালি মানুহে দূৰৰ এপাৰ্টমেন্টত থাকে, বিল্ডিঙত থাকে, সেইবোৰৰ মানুহে কি হয় টাইম নাপায়, নামি এইবোৰো কষ্ট পায়, সেই সেইকাৰণে মানে, ঘৰতে অৰ্ডাৰ দি দিয়ে।
তাকেইটো, আৰু আজিকালি সৰু দোকান হওক চাই ডাঙৰ দোকান হ'ক, তাতে ইউ পি পেমেন্ট কৰাৰ ব্যৱস্থা হৈ পৰিলে তাতে ডিজিতেল পেমেন্ট কৰিব পাৰি। আৰু অকল দোকানেই নহয়, বিভিন্ন পৰিবহণ ব্যৱস্থাতো ডিজিটেল পেমেণ্ট কৰা হয়, আজিকালি।
অ' তোমাৰ মুঠতে ক'ব গ'লে, মোবাইলটো মানে তোমাৰ, এৰি, এৰিব নোৱাৰা এটা অংশ হৈ পৰিছে, মানুহৰ দিনত। আজিকালি মানে ক'ব গ'লে, মোবাইলে মানে তোমাক ক'ব গ'লে এটা নতুন বিজনেছৰ কাৰণে মানুহক পথো মুকলি কৰি দিছে, বহুতে মোবাইলৰ জৰিয়তে কামো কৰি আছে।
তাকেই ঠিকেই কৈছা, বিভিন্ন মনোৰঞ্জন বিষয়ত, মনোৰঞ্জনৰ বাবেও ই বহুতো গুৰুত্বপূৰ্ণ হৈ পৰিছে। গান শুনা, চিনেমা চোৱা, খেল খেলা আদি সকলো বিষয়তে ইয়াক ব্যৱহাৰ কৰা হৈছে।
তোমাৰ মানে, মোবাইলতটো মানে, আজিকালি, চবতে লাগে, গানেই নহক মানে তোমাৰ ভিডিঅ', দূৰৰ বস্তু চাবলৈ, দূৰৰ বস্তু কাৰণে তুমি, জ্ঞান অৰ্জন কৰিবলৈ, কোনোবা এটা বস্তুৰ বিষয়ে জানিবলৈ হ'লে তো মোবাইলতটো লাগিবই। আৰু তোমাৰ দূৰৰ মানুহে যেনে, কবাত ফুৰিব গৈছে সেই জেগাটো ফট টো তুলিব পাৰি, আজি কালি মোবাইলৰ, আগতেতো কিমান ডাঙৰ ডাঙৰ কেমেৰা ল'ব লাগিছিল, আজিকালি নালাগে। আজিতো মোবাইলতে তোমাৰ কৰিব পাৰি চব। আৰু তোমাৰ ক'ব গলে ধৰা তুমি আমেৰিকালৈ ফুৰিব গৈছা তাতে ফটো উঠিছা, সেই ফটো তুমি বেলেগক দেখাব পাৰা, আৰু আজিকাল ডাঙৰ ডাঙৰ কেমেৰা নিব নালাগে, দুজন মানুহ নালাগে। তোমা কেমেৰাৰে মানে, ক'ব গলে বহুত খিনি কাম আজি মোবাইলত হয়। আগতে তুমি এইটো যুগ বিয়োগ কৰিবলৈ ব লাগিছিল, মোবাইলতটো ফোন কৰিবৰ কাৰণে টেলিফোন, কেমেৰা, আজিকালি সেইবোৰ চব এটাতে হৈছে আজিকালি।
হয় ঠিকেই কৈছা। বাৰু কিন্ত ম'বাইল অপকাৰিতাও আছে নহয় নে, উপকাৰিতাৰ লগতে
তোমাৰ ক'ব গ'লে তোমাৰ চবতে ভাল বেয়া দুয়োটায়ে থাকে।
হয় তাকে, এইটো সকলো ভাল বস্তুৰ উপকাৰিতাৰ অপকাৰিতা দুয়োটাই থাকে। যেনে অত্যাধিক মোবাইল ফোনৰ ব্যৱহাৰে চকুৰ আৰু মূৰৰ বিষ বহুতো লোকৰ সৃষ্টি কৰে।
অ সেইটো হয়, তোমাৰ মানে আজিকালি মানে কি হৈছে মানুহ বিলাকৰ বেছিভাগ কাম মোবাইলতে হয় ন। সেইবাবে মানুহবিলাক মোবাইলটোৰ লগত কিছুমানে বহুত মানুহ চাকৰি আ বহুতো মানুহে আজিকালি মোবাইল, বা স্কিনৰ লগত মানে বহুত দিনত জড়িত হৈ থাকে। সেইবাবে মানুহৰ আজিকালি মূৰৰ বিষ এইবোৰ দেখা দিয়া হৈছে।
তাকে এইটো ঠিকেই কৈছা, বহু সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সামাজিক মাধ্যমত আসক্ত হৈ পৰে। বা অনলাইন খেলত
ইটো কৰাটো এটা বেয়া কথা।
অ' এইটো মানে কি হৈছে, তোমাৰ আজিকালি, উ-মানে ল'ৰা-ছোৱালীবিলাকে আজিকালি সমাজত মানে ওলাই নাযায়, সবে মোবাইলে টিপি থাকে। আগতে ল'ৰা-ছোৱালীবিলাকে ফুৰিছিল, ওলাই গৈছিল, লগ কৰিছিল। লগ কৰিছিল, সেই এনেকে কথা পাতিছিল, সেনেকে
আৰু চাব গ'লে আজি আজিকালি গৰম বন্ধত আহ, আগতে আগৰ ল'ৰা-ছোৱালীয়ে গৰম বন্ধত আ খেতি পথাৰত গৈছিল। অ' বিভিন্ন মানুহৰ ঘৰৰ বিভিন্ন লগ বন্ধুৰ লগত খেল-ধেমালি কৰিছিল। খুলিছিল।গৰম বন্ধ এতিয়ালৈকে বেলেগে হেৰি কৰিছিল। কিন্তু আজিকালি, ল'ৰা-ছোৱালীবিলাকে গৰম বন্ধ আহিল মানে, মোবাইল তে বেছিকৈ ব্যস্ত হয় কোনো পঢ়াৰ বোজা নাই বাবে আগৰ নিচিনা আজিকালি এইটো নাই, মোবাইল ফোন আহাৰ পৰাত ল'ৰা-ছোৱালীবিলাকে মোবাইল ফোনতে বেছিকৈ ব্যৱহাৰ কৰা হৈছে, থ-থাকা হৈছে। তেওঁলোকে বাহিৰ নোলোৱাই হৈছে বুলি ক'ব পাৰি।
সেইটোৱে মানে, আজিকালি কি কৰে! আজিকালি মানে ঘৰৰ পৰিয়ালক কাকো নালাগে অকল মোবাইলটো হ'লে হ'ল। লত অ ইনষ্টা চাব, ব চাব, ফেচবুক চাব, সেয়ে কৰি থাকে মানে ল'ৰা-ছোৱালীবিলাকে। ওলাই যাব লাগে শৰীৰ চৰ্চা কৰা, এনিটাইম মোবাইলত সোমাই থাকিলে স্বাস্থ্যটোও বেয়া হয়।
স্বাস্থ্য বেয়া হয়। হয় ঠিকে কৈছা, আৰু আজিকালি দেখা যায় যে পৰিয়ালৰ সকলো মানুহ একেলগে বহি আছে, কিন্তু কোনো কাৰোৰে কথা পতা নাই। সকলোৰে হাতে-হাতে একোটা মোবাইল, এইটো এটা বেয়া কথা নহয় নে?
অ' সেইটো বেয়া কথা। মানে, যদি ঘৰৰ সকলোৱে একেলেগে বহি আছে, মোবাইলটো নাৰাখি কিনে সকলোৱে মিলিজুলি কথা পাতাতো ভাল।
ঠিকেই। একেবাৰে ঠিকেই কৈছা। আৰু আজিকালি ব্যক্তিগত তথ্য অনলাইন ক্ৰাইম, চাইবাৰ ক্ৰাইম বিভিন্ন উ-সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে, মোবাইলফোনৰ জৰিয়তে।
আজিকালি বহুতে তোমাৰ মোবাইলৰ জৰিয়তে কিছুমানে ভাল কামত ইউজ কৰে, বহুতে ক'ব গ'লে বেয়া ইউজ কৰে, যেনে মানুহক ঠগুৱা এইবোৰ কামত তোমাৰ মানুহৰ কিবা বেংকৰ, বেংকৰ একাউন্ট ল'ব পৰা। লৈ কিনে কিবাকে হেৰি কৰিব প বুলি পইচা সৰকাব পৰা। কৰিব চেষ্টা কৰি থাকে। এই এচাম মানুহৰ এইটো এটা প্ৰবৃত্তি হৈ পৰিছে।
হয়। এইবোৰ আচলতে কৰিব নালাগে, আমি মোবাইল ফোন, মোবাইল ফোন সদায় সাৱধানতাৰে আৰু সীমিতভাৱে ব্যৱহাৰ কৰা উচিত।
মোবাইল ফোনটো বনাইছিলে মানুহক সহায় কৰিব বুলি, কিছুমানে সেইটো বেয়া ব্যৱহাৰ কৰে। এইটো দেকিিব কবা সেইটো এটা বেয়া গুণত মানুহে এইটো নিজে বনাই লৈছে বেয়া গুণটো সেইটো চালে বেয়া গুণ বুলি ক'ব নোৱাৰা, সেইটো মানুহে বনাই লৈছে।
সিটো এতিয়া আমাৰ ওপৰত নোহৰ আমি সেইটো ভালদৰে ব্য্ৱহাৰ কৰো বা বেয়া ভাবেে ব্যৱহাৰ কৰো।
অ, এ। তুমি আৰু মোবাইল ইউজ কৰা, তুমি আৰু মোবাইল ব্যৱহাৰ কৰা না। এই মোবাইলে তোমাৰ জীৱন কি কি প্ৰভাৱ পেলাইছে ক'ব পাৰিবা নেকি?
মই যিহেতু এতিয়া এজন ছাত্ৰী হয়, তেন্তে মই যদি কিবা কিতাপত বুজি নাপাওঁ তেতিয়া মোবাইলে মোক সেইটো বুজাত সহায় কৰি দিছে কিবা মই বিচাৰি নাপেলাই মোবাইলে মোক। সহায় কৰি দিছে, মোবাইলে মোৰ। জীৱনৰ ওপৰত ভাল প্ৰভাৱ পেলাইছে।
অ অ, তোৰ মোবাইলত, জদিতে কি কি কৰা
মোবাইলৰ জৰিয়তে মই যদি কিবা পঢ়াৰ বুজ নাপাওঁ সেই চাওঁ তাৰোপৰি মনোৰঞ্জনৰ বিষয়ে চাওঁ কিন্তু মই বেছি মবাইলৰ লগত লাগি নাথাকো। আৰু, মই মবাইলৰ বিষয়ে আৰু মোৰ মই লাইফত। কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব ল।
মোৰ যিবাৰ খবৰৰত।
অহ।
মোৰ জীৱনত ক'ব গলে তোমাৰ মোবাইল সেনেকে মানে মই নিজৰ এচিষ্টেণ্ট হিচাপে ব্যৱহাৰ কৰো, মানে কব গলে মোৰ যিখিনি কাম আছে যিছুমান কাম থাকে ন, তোমাৰ বহুতো কলেজৰ কাম সেইবোৰ মই মোবাইলটোৰ দাৰ কৰো বুত। নথি পত্ৰ জমা ৰখা। আজি কালি । তোমাৰ, কাগজ জমা ৰাখিব দিগদাৰ ন সেই চব মোবাইলে জমা ৰাখো এনেহে।
হয় ঠিকে কৈছা। মানে ক'ব গ'লে মোবাইল। টো আমাৰ এটা বহুত দৰকাৰী বস্তু। মই ভাবোঁ মোবাইল ফোন এটা উপকাৰী সঁজৰি কিন্তু ইয়াৰ সঠিক ব্যৱহাৰেই ইয়াৰ মূৰ কথা।
সেইটোয়তো। হয়ই ন, এটা তোমাৰ ব্যৱহাৰেই পৰিছয় তুমি যেনেকে ব্যৱহাৰ কৰিব বস্তুতো তোমাৰটো সেনেকাই হ'ব ন।
হয়। হয় ঠিকে কৈছা।
তুমি, ব্যয়হাৰ কৰিবা ক'ব গ'লে তুমি এতিয়া যদি মই ভালকৈ ইউজ কৰা তোমাৰ বাবেও ভাল, আমাৰ বাবেও ভাল সমাজৰ বাবেও ভাল হ'ব।
হয়।
আৰু বেয়াকে ইউজ কৰিলে। বেয়াকে ব্যৱহাৰ কৰিলে তোমাৰ বেয়া। বেয়া। সেইনেকে ক'ব গ'লে তোমাৰ। চবৰে ক্ষতি- তোমাৰো ক্ষতি কৰিব, সমাজৰো ক্ষতি কৰিব।
ঠিকেই কৈছা। মোৰ মতে আমি মোবাইল ফোনৰ সুবি ধা গ্ৰহণ কৰিব লাগে আৰু অপব্যৱহাৰৰ পৰা আ তৰি থাকিব লাগ গে। সঠিককৈ ব্যৱহাৰ কৰিলে ই জ্ঞান যোগাযোগৰ উন্নয়নৰ এক স- এ এক শক্তিশালী মাধ্যম।
সেইটো মানুহৰ ব্যৱহাৰৰ ওপৰত কথা । তুমি এতিয়া ধৰা এইটো ভালদৰে ব্যৱহাৰ কৰিলে বহুত ভাল। তোমাৰ মানে বহুত উপকাৰী। তোমাৰ মানে কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া, তুমি কেনেকে কৰিবা, চব আঙুলিয়াই দিব। এতিয়া তুমি যদি এইটো বেয়াকে ব্যহাৰ কৰা তো তোমাৰ জীৱনত বেয়া- বেয়া প্ৰভাৱ পেলাব।
হয়, ঠিকেই কৈছা। বাৰু আজিৰ আলোচনাখিনি কৰি মোৰ বহুতে ভাল লাগিল।
অ' ঠিক আছে বাৰু। কথা পাতিবা পিছত । অ'।
বিদায়।